শুনিছা নে। শুনিছ নাই।
শুনিছ নাই।
অ অ মই শুনিছো তই,
অ ময়ো শুনিছো।
কি কৰি আছা মই বহি আছো। অ ময়ো বহি বহি আছো এনেই,
অ,
ভাত খালি নেকি।
গৰম বন্ধ নহয়।
উম বন্ধ আমনিয়ে লাগিছে ঘৰত থাকি থাকি। কিন্তু মাজতে তো ফুৰিবলৈ গ'লো বাৰু
হয় নি ক'ত গ'লিবা।
উম বৰদোৱা তেজপুৰ হৈ কলিয়াভোমোৰা হৈ তোৰ বৰদোৱা পালোগে।
উম, বৰদোৱা থান অ ধুনীয়াকে বনাইছে আজিকালি।
বহুত ধুনীয়াকে বনালে আগতকে।
অ মই নাই যোৱা আকৌ।
অ কিমান মানুহ আহিছে তালে।
উম বাহিৰৰ দেশৰ পৰাও আহিছে হেনো পৰ্যটক,
আহিছে পৰ্যটক বহুত আহিছে। তাৰপিছত তোৰ হেৰি এইটো কি বুলি কয়। আমি ঘৰৰ মানুহ কেইটাই গৈছো।
অ,
তাৰপিছত আমাৰ তো গাড়ী লৈ গলো।
উম
এইবিলাক গলো আহোতে টো বগীবল হৈ ঘূৰি আহিলো যেনিবা।
উম,
উম, তাৰপিছত তোৰহলে চবেই তাত পৰম্পৰাগত সাজ পোচাকে পৰিধান কৰি গৈছে আৰু
উম
তাৰ পিছত ইমান ধুনীয়াকে পালে ডাঙৰ ডাঙৰো নালাগে নালাগে। আৰু তোৰ সেই মুখ্য দুৱাৰখন সেইখনো মানে ইমান ধুনীয়াকে বনাইছে।
অঁ।
আকৌ বিষ্ণু যেন নটা অৱতাৰ।
উম।
সেই অৱতাৰ কেইটাও ইমান ধুনীয়াকে মৎস্য কূৰ্ম। নৰসিংহৰ গোটেই কেইটা অবতাৰ অ দছটা অবতাৰ।
অঁ।
ইমান ধুনীয়াকৈ মানে গোটেইকেইটা হেৰি কৰি থৈছে।
ধুনীয়াকে মুৰ্তি বনাই থৈছে নেকি?
উম গোটেইখন বহুত ধুনীয়া লাগিছে চাই পিনে মানে। আগতো খোল ডাঙৰকে খোল এটা বনাই থৈছে। কুল এহাল মানে এযোৰ আৰু অ হ। বহুত ডাঙৰ হয়।
ন ব বহুত আছে মানে তাতে চাবলগীয়া।
অঁ, খুলটোৰ ভিতৰত এনেকুৱা মানুহ সোমাই যাব পায় নি বাও তেনেকুৱা নি?
পাই পাই অঁ।
উম।
সিহঁতে ইমান ওচৰতে ইমান ধুনীয়া এখন ঠাই বনাই ললে। বৰদোৱা থান খন বনাই দিলে উম আৰু ইমান দূৰ
ভালেই কৰিলি ফুৰি আহিলি গে।
উম তাৰ পিছত টো এইফালে মহামৃতুঞ্জয় মন্দিৰ সোমাইছিলো। তাতো মানুহ তাতো একদম পুৰা ভিৰ হৈ থাকে মানুহ।
উম আৰু ইমান ধুনীয়াকে বনালে ন?
অঁ, ৰাতি হলে আৰু ধুনীয়া লাগে এটো মানে হেৰি
উম উম লাইট চাইট জ্বলাই অ।
উম। তাৰপিছত এইফালে অগ্নীনাভ অগ্নি নাম যেন।
উম।
অগ্নিনাভতে গৈছিলো তাতো ৰাতিপুৱা চাৰিটা বজাৰ পৰা মানুহ। আহ ৰাতিপুৱা চাৰিটাৰ পৰা মানুহ। শৰাই দিবলৈ মানে চাকি দিবলৈ ভিৰ হৈ থাকে।
অঁ, লাইন পাতিব লাগে নি?
লাইন পাতি থাকিব লাগে অঁ।
অঁ, আৰু তাত বোলে যি মনোকামনা পূৰণ মানে লৈ যায় মানুহৰ পুৰণ হয়য়ে বোলে।
অঁ, আকৌ তো মানে হেৰি। একে সামাজিক মাধ্যমৰ জৰিয়তে শৰাই চৰাই দিব পাৰি নহয়।
উম উম।
যে বহুত জেগা ঘূৰিলো তেনেকে আৰু বেমাৰ হৈ আছে ফুৰি মেলি।
হঁ। য'ত তত যি তি খালি চাগে ঠাণ্ডা পানী।
উম পানী সলনি হ'ল যে
উম পানীটো সলনি হলেও মানুহৰ বেমাৰ হয়
আকৌ ঢেকীয়াখোৱা নামঘৰ যে
উম
তাত সোমাইছিলো।
এইফালৰ পৰা মানে সে ফুৰি ফুৰি আহি আছ।
অ', ফুৰি ফুৰি আহি আছো সেইটোও বহুত ধুনীয়ে বনালে আগতকে।
উম
ঢেকীয়াখোৱা নামঘৰটো আগতে মানে যেতিয়া প্ৰতিষ্ঠা হৈছিল। তেতিয়া উ ডাঙৰ বন্দি এগজ জ্বলাই নহয়।
অ', অ', কিবা মানে কেতিয়াও নুনুমাই হয় নাই উম।
দিয়ালৈকে জ্বলিয়ে সেই গজ
উম।
এ তাৰোতো হেৰিখন যোন ঘৰ মুখ্য দুৱাৰ থাকে।
উম
সেইখন দুৱাত আকৌ দুফালে দুটা হাতী।
অ'।
এনেকে বনাই থোৱা আছে।
তাত বোলে মানুহে এনেকে ধুনীয়াকে নিজে বনাই মেলি খাইও আহিব পাৰে।
অ এইপিনে বনাই বনাই মেনি খাই আহিব পাৰে।
উম।
অনো ইমান ধুনীয়াকে বনালে আও নাম প্ৰসংগ হৈয়ে থাকে ন তাত।
উম
উম
আকৌ আঠফেলীয়া নামঘৰো সেইফালে আছে নহয়।
অ', আঠখলিয়া নামঘৰ সোমাইছিলো মানে গোটেইখন ঘূৰিয়ে আহিছো আৰু।
অ ভালে কৈছ, নহ'লে সদায় সদায়নো গৈ থাকিব নোৱাৰি ন।
অ, তই অকলে গৈছিল।
মই নাম চাই গৈছিলো এই অৰুণাচল যে।
অ'
নামচাই সেই উম। বৌদ্ধ ধৰ্ম বহুত ধুনীয়া এটা অ', মানে সোণালী ৰঙৰ মন্দিৰ আছে নহয়।
অ
বহুত ধুনীয়া লাগে সেই আ উম তাই ফাকে
সোণালী ৰঙৰ হয় নে নহয়?
অ', সোণালী ৰঙ। পুৰা এই থাইলেণ্ডৰ নিচিনা লাগে।
অ'।
তাত মানে থাইলেণ্ডৰ মানে মিস্ত্ৰী আহি পিনি ইয়াতে বনাইছিলে সি, ঘৰ এটাও আছে তেনেকুৱা মানে এ স্থানীয় ঘৰৰ নিচিনা আও মানে পুৰণি দিনৰ ঘৰৰ নিচিনা।
অ
অ', তেনেকুৱা হ তাৰ পিছত আকৌ এতিয়া বহুত ধুনীয়া এখন মানে হেৰিয়লেও গৈছিলো।
কি?
ৰেষ্টুৰেণ্টা আও দ- মানে সৰুকে জান এটা বৈ আছে নহয় তাৰ ওপৰতে মানুহ এনেকে বহি কিবা কিবি খাবও পাৰে আৰু এতিয়া ইমান গৰম নহয় জানো। পানীতে মানে চব মানুহ নামি নামি তেনেকে পানীতে ঘূৰি ফুৰিব পাৰে মানে পানীতো বহুত বেছি দ নহয় কিন্তু ধুনীয়া মানে সৰু জান এটা আৰু একদম ঠাণ্ডা ঠাণ্ডা পানী বহুত ধুনীয়া লাগে আৰু অৰুণাচলত ধেৰ গছ-গছনি নাই জানো।
উম তাত এখন পাহাৰে যদি এখন
অ' পাহাৰে বহুত গছ-গছনি আছে বহুত ঠাণ্ডা মানে জেগাকন। আৰু অসমৰ মানুহ ধেৰ গৈছে তাতে ফুৰিবলে।
আহে এই আমাৰ অসমৰ মানুহেতো তো এতিয়াতো যায় আগতে তো আঁতৰতহে ফুৰিবলে যায়।
উম, আজিকালি মানে ধৰ পইচা পাতিও ইমানো বেছি নালাগে। আৰু তেজৰ গোটেই পৰিয়ালৰ লগত ধুনীয়াকে যাব মেলিব পাৰে তেনেকুৱা।
পাৰে পাৰে আ আৰু এটা কথা গম পাইছেনে মাজুলীত ট্ৰেইনটো পৰ্যটকে আহিবৰ কাৰণে বাছৰ ব্যৱস্থা কৰি দিছে।
অ অ
পাইছে নাই হুও সেইটো কিন্তু বহুত ভাল কাম কৰিছে আক ন
অ' ভাল কাম কৰিছে বাৰু। আবা বহুত দূৰণি দূৰণিৰ পৰা আহে উম।
মাজুলীলে সত্ৰ নগৰি বুলিয়ে ক'ব পাৰি।
উম, সত্ত নগৰিয়া উম
হু উ আৰু আৰু মাজুলীতো গোটেই পৰিৱেশটো গোটেই গাঁৱলীয়া পৰিৱেশে হয় ন।
গাঁৱলীয়া পৰিৱেশ একেবাৰে অ' মিছি- ছিং মানুহ আছে খেতি বাতি কৰে মানুহে।
অ নৈ পৰীয়া জীৱন সিহঁতৰ।
উম।
আৰু প্ৰত্যেক ঘৰ মানুহৰ বাৰীতে চাবিচোন শাক-পাচলি ফল মূল সেইবোৰ আছেই।
উম, মানে বেলেগৰ পৰা ধৰ কিনি পানি খাব লগা নহয় আও নিজৰ ঘৰ বাৰিৰে তেনেকেই খায়।
আৰু মানে বিভিন্ন পৰি ভ্ৰমি চৰাইবোৰ আহে ব্ৰহ্মপুত্ৰৰ নদীখন আছে যে।
উম, এতিয়া মানে ধৰ
গোটেই প্ৰাকৃতিক সকলোৱে যাতে ভাল লাগে উম।
উম, উম। পৰিভ্ৰমি পৰিভ্ৰমি চৰাইবোৰ ইয়াতে এতিয়া হেৰি কণী পাৰিব তাৰপিছত আকৌ
কনী পাৰিব কাৰণ উম হুউম আমাৰতো মাজুলী খনতো ইউনিস্কৰ মানে হেৰিত আছে নহয় অন্তৰ্ভুক্ত হৈ আছে নহয়।
উম, আন্তৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় সংস্থা এটা।
অ' তাৰ অন্তৰ্ভুক্ত হ'ল দুহেজাৰ একৈশ চনতে হ'ল বাৰু।
অ অ
তাৰ মানে মিচিঙৰ বাহিৰেও দেউৰীও আছে আকৌ সোণোৱাল কছাৰীও আছে নহয়।
অঁ আকৌ সত্ৰও আছে।
অঁ, অঁ' মুখাশিল্প।
মুখাশিল্পৰ কাৰণেটো বিখ্যাত আও। আকৌ মাজুলীৰ ৰাস চাবলে একদম দেশ -বিদেশৰ পৰা মানুহ আহে।
ৰাসটো মানে কি হয় তাত ডাঙৰকে পুখুৰী এটা আছে। সেই পুখুৰীটোত মানে সঁচা- সচিকে মানে হৈ থকা নিচিনা দেখাই যে। এতিয়া কৃষ্ণই আৰু বসুদেৱক লৈ যোৱা মানে সেইটো দৃশ্যটোৱে। সেইটোও দেখাই, আকৌ ৰাধা আৰু কৃষ্ণইটো কালিয়া দমন কৰা সেইটো। চব মানে সঁচা - নিচিনা দেখাই থাকে যে
উম
মানে প্ৰতি বছৰে পাটনাও বনাম অঁ মানুহতো কমি নাযায় আক' মানুহ বেছিহে হয়।
অঁ-ওঁ।
যেনেকে গোটেই কেইঘৰত ফুৰি আহিছোগে আও।
অঁ।
আকৌতো এইফালে যেন গ সেই যে বৰঙাবাৰী যেন কল্যাণী থান।
কল্যাণী থান অঁ। উদ্ - হোঁ।
কল্যাণী থান গৈছ নাই? সেইখনটো ইমান ধুনীয়াকে বনালে আগতকে এতিয়া।
উম এতিয়া চব এই তেনেকুৱা ধৰ্মীয় জেগাবোৰ মানে বহুত ধুনীয়া ধুনীয়াকে বনালে। আকৌ এইফালে মালিনী থান। লিকাবালি নে মালিনী থান ধুনীয়াকে বনালে।
উম, কল্যাণী থানতটো ডাঙৰ পুখুৰী এটা আছে। বহুত ডাঙৰ মানে। সেই পুখুৰীটোত যদি তই তিনিবাৰ ঘুৰি নিজৰ ইচ্ছাটো হেৰি ক' বিচাৰ পুৰণ হৈ যায় হেনো।
হোঁও মানে পৰিভ্ৰমি ক্ মানে পৰিভ্ৰমণ কৰিব লাগে। মানে পৰিক্ৰমা, পৰিক্ৰমা কৰিব লাগে।
উম। সেইটো মানে গোট
কামাখ্যা টেম্পলতো তেনেকে কৰাই নহয়? কামাখ্যা মন্দিৰো তেনেকে সাত পাক ঘূৰিব লাগে ন'?
কামাখ্যাতটো চাচোন পাৰচৰাই তাৰ পিছত ছাগলী বিভিন্ন ধৰণৰ জন্তু থাকে বান্দৰ।
উম
বহুত ধুনীয়া লাগে মানে। মই বাৰু গৈছো দেই প্ৰায় ঠাই গৈছোঁ।
অঁ মই এইফালে উম।
কামা- কামাখ্যা যেন পূজা কৰা এটা সময় থাকে দুটামান বজাত। সেইটো সময়ত মানে পূজা কৰাৰ পিছত সেইটো যদি ভিতৰত সোমাই থকা হয়। সিহঁতৰ মতে দৰ্জাখন যদি মানে, দুৱাৰখন যদি মাৰি দিয়া হয়। তাৰ ভিতৰতে সোমাই থাকিব লাগিব। আকৌ পূজা কৰি শেষ হোৱাৰ পিছতহে ওলাই আহিব পাৰি।
আবেলি দুটা?
হয় নাই? হুম
আবেলি দুটা বজা নে?
অঁ আবেলি দুটা বজাত।
অঁ
গ'লো আও বন্ধ আছিলে কাৰণে দুদিন মান
উম ময়ো গৈছো বাও।
অঁ
আকৌ গুৱাহাটীত আৰু এটা আছে নহয়, বশিষ্ঠ মন্দিৰো আছে নহয়।
অঁ, আকৌ উমানন্দ মন্দিৰ।
উমানন্দ মন্দিও আছে।
ওম, আছে অসমত বহুতকেখন ঠাই আছে মানে ফুৰিব পৰা অ।
দীঘলী পুখুৰীৰ কাহিনীটো জান নাই?
জানো জানো।
উম কিন্তু বহুত পুৰণি এটা পুখুৰী মানে।
উম, উম মাজতে যেন দীঘলী পুখুৰীৰ ওচৰতো হেৰিবোৰ যেন গছবোৰ যেন কাটি দিছিলে যে।
ও গছবোৰ কাটি পেলালে আৰু ৰাস্তা বনাব কাৰণে।
পচাৰো চলিছিলে নহয় অ, সেইবোৰ কিন্তু কাটি দিব নালাগিছিলে কাৰণে সেই মানে ৰাখিও মানে গছো